ছ
নাই নাই তোৰ মাটো বহুত সৰুকে আহিছে, হেল্ল
শুনিছ ইতিয়া।
অঁ অঁ শুনিছো ক।
অঁ কি কৰি আছ?
নাই এনেই কিবা বব কি কয় তাত চাই আছিলো ৰিল এটা চাই আছিলো।
অঁ অঁ অ।
উম।
তাকে ময়ো সেই ইনষ্টাগ্ৰামটো স্ক্ৰল কৰি আছোঁ। আজিকালি এইবোৰতো কেনেকুৱা কি এটা ভয়ানক হেই হৈ গৈছে। নিচাটো ইমান বাঢ়ি গৈছে।
তাকে আৰু আজিকালি এই চচিয়েল মিডিয়াৰ নিচাটো ন বেছিভাগ সৰু বাচ্ছাৰ তাতে ইমান বি ছি বাঢ়িছে, এতিয়া তই চাব গ'লে সৰু বাচ্ছাবোৰে ন
পিছতে আৰু মাকে যে মোবাইলটো দি থৈ দে কেনকুৱা এটা বেয়া কথা সেইটো। দিব নালাগে কেনকা কি প্ৰভাৱ পৰিছে আজিকালি কেনকা চকুৰ বেমাৰ হৈ গৈছে কিবা হৈ গৈছে সৰু সৰু বাতচ্ছাকক অ পাৰেচন কৰিব লগা হৈ গৈছে চকুৰ, বহুত প্ৰব্লেম হৈ গৈছে এইবোৰ।
এতিয়া এতিয়া তয় চাব গলে ন সৰু বাতচ্ছাবোৰে খোৱা বোৱাই নকৰে। টো ভি সিহঁতে মোবাইলটো লাগে সিহঁতক।
উম উম উম। আৰু খালেও মানে বোছোটো মানে কি খাইছে গম চম নাপাই মোবাইলত চাই থাকিব। পেটতে গৈছে নে কি হৈছে পাত্তা নাই সিহঁতৰ সেনেকুৱা হৈ গৈছে। মোবাইল চাই চাই খালে বহুত প্ৰব্লেমটো।
তাকে আৰু এতিয়া এতিয়া তই যদি চাৱ অ কি কয় ডাঙৰ বোৰেও ছাত্ৰ-ছাত্ৰী মানে আমাৰ বয়সৰ ছাএ ছাত্ৰ-ছাত্ৰীবোৰে মোবাইলত ইমান বেছি সোমাই গৈছে ন কিবা খে পঢ়িব যাব পঢ়াৰ পঢ়া এৰি পিনে মোবাইল চাব ধৰিব।
অ অ পভ পঢ়াই যিটো বস্তু চাব লৈ দিছে সেইটো নাচাই কিনে মোবাইলতে এইটো ৰিল স্ক্ৰল' কৰি থাকিব ৰিল চাই থাকিব সেনেকুৱাই গৈছে সিহঁতৰ। কিমান লোকচান এটা হৈ গৈছে। সেইটো কাৰণে কামবোৰতো পিছ পৰি আছে সেইটো সময়মতেটো কামবোৰো হোৱাই নাই।
তাকে আৰু এতিয়া তই যদি চাবলৈ যাওঁ অ আমাৰ মাহঁতে কিবা বোৱা অ উৰা বাতৰিবোৰ চাব উৰা বাতৰিবোৰ চাই সেইবোৰতে বিশ্বাস কৰি ল'ব। সেইটো কিমান এ উল্টা-পুল্টা বস্তু হৈ যায় ন মানুহবোৰৰ মাজত কিমান এটা বেয়া সেয়া এৰি দিয়ে যে উল্টা-পুল্টা বস্তু গম পাই যায়। আৰু এতিয়া তই যদি চাও কিছুমান মানুহে
অ সেইবোৰতো বেছিকে ফেচবুক এইবোৰতো বেছি কে ভাইৰেল হৈ গৈছে এতিয়া মাহঁতেতো ইনষ্টাগ্ৰাম এইবোৰ ইমান নাচায়েই ক'ব গ'লে ই ফেচবুক তোটো সিহঁতৰ মানে একদম হাতৰ কাষতে থাকিব আৰু মানে ফেচবুক ফেচবুকটো চাই চাই এনেকুৱা ভুৱা এইবিলাক বস্তুবোৰ বিশ্বাস কৰি লয় কিবা কৰি লয় সেনেকুৱা।
তাকে আৰু
এ এটা ভাল কি এইবিলাক চচিয়েল মিডিয়াৰ এইবিলাক আৰু নিউজ কিছুমান কথা গম পোৱা যায় আৰু ছবি ভিড যদিও এইবিলাক চাব পাৰি বাৰ্তাবোৰ লাভ কৰিব পাৰে সেনেকুৱা ভাল আৰু। আৰু কেতিয়াবা যে আমাৰ ঘৰে কোনোবা এটা মানুহ যদি বহুত দূৰত থাকে অ ও অসমৰে বহুত বাহিৰত থাকে আৰু সেনেকুৱা কথা। সিহঁতক আমি চচিয়েল মিডিয়াৰ জৰিয়তে ভিডিঅ' কল কৰিব পাৰোঁ কিবা কৰিব পাৰোঁ ভাল সেইটো বস্তু।
তাকে আৰু এতিয়া যদি তই যদি চাবলৈ যাও আমাৰ অ অ এইটো ক্ষেত্ৰততো ভালেই আমি চচিয়েল মিডিয়াৰ থ্ৰুয়েদি বহুত অ নাজানা কথাবোৰ শিক বহুত বাহিৰা কথাবোৰ শিক কো যেনেকে বাহিৰৰ দেশত কি চলি আছে সেইবোৰ জানিব পাওঁ ন বহুত ভাল হয়। তাৰ ধৰণে ভালে হয় তই যদি ব্যৱহাৰটো জান। ব্যৱহাৰটো যদি কৰিব জান। কিন্তু তাৰে বাহিৰে এতিয়াতো তই যদি চাব যাওঁ কি কিছুমান ক্ষেত্ৰত চচিয়েল মিডিয়া মানসিকভাৱে মানুহৰ ওপৰত বহুত বেয়া চাপ এটা এৰে এই কিছু কিছুমান মানুহে বেলেগ মানুহক চাই পিনে ভাবে যে এইজন মানুহে ইমান উন্নত কৰি আছে মই কিয় কৰা নাই এইটো কিয় হোৱা নাই সেইবাবে বহুত বেয়া এটা চাপ পৰি যায়। ত' সেইটো হিচাপে আমি সেইটো চাব লাগিব যে সেইখিনি মানসিকভাৱে বেয়া চাপ নপৰক।
সেইটোৱে সেইটোৱে এতিয়া বাতৰি কাকত নপঢ়িলেও আজিকালি হৈয়ে যায়। কাৰণ মোবাইলতে চব গম পোৱা যায় কা কোনখন দেশত কি হৈ আছে কি হোৱা নাই। বস্তু বোৰ গমেই পোৱা যায়। যোগাযোগৰ কাৰণে আদান-প্ৰদানৰ কাৰণে চচিয়েল মিডিয়টো ভাল ক'ব গ'লে।
উম হুম হুম হুম হুম অ সেইটোৰ কাৰণেতো ভালে হয় এতিয়া তই ক'ব গলে অ অ চাও যদি চচিয়েল মিডিয়াৰ থ্ৰুয়েদি বহুত মানুহে আন মানুহক লগো পায়। নতুন নতুন মানুহক লগ পাই নতুন ভাষা গ'ম পাই। এই কিমান মানুহ লগ লগৰি বনাইছে ছ'চিয়েল মিডিয়াৰ থ্ৰুয়েদি ন বাহিৰৰ দেশৰে আমি চাবলৈ গ'লে সেই ক্ষেত্ৰত ভাল। কিন্তু, এতিয়া সেই ছ'চিয়েল মিডিয়াতে কিছুমান বাচ্চাবোৰে যেতিয়া ইউজ কৰিব ইউজ কৰিলে তোৰ চাইবাৰ ক্ৰাইমৰ নিচিনা দৃষ্টিবোৰ হয়। অনলাইন কিবা ফ ফটো ভাইৰেল কৰিব, ভিডিঅ' ভাইৰেল কৰিব সেইটোওতো এটা বেয়া কথা এটা হয় ন।
অ' অ' সেইটোতো সেইটোতো একদম বেয়া একদমেই বেয়া কথা মানে। বস্তুবোৰ যে গোপনে এইবোৰ যে ভাইৰেল কৰি দিয়ে কিমান এটা মানুহৰ ওপৰত তেনেকুৱা কিমান মানসিক এটা চাপ পৰি আছে। সেই বস্তুটোৰ ওপৰত। কিছুমানেতো চুইচাইদ কৰিবলৈ বাধ্য মানে। বেলেগক ক'ব নোৱাৰে মানে লাজতে আৰু তাৰ পিছত আৰু একো নকৈ মেলি কিনে চুইচাইদ। কৰি লয় সেইটো সেইটো কিন্তু বহুত বেয়া কথা। কৈ দিব লাগে, কেচ এটা কৰি দিব লাগে, চুইচ ফাঁচি তেওঁলোকৰ হ'ব লাগে। সেইজনৰ কিয় হ'ব লাগে হয় নাই?
তাকে কিন্তু এতিয়াত তই চাব গ'লে মানুহবোৰে বা ফটো এখন বেলেগত লগাব আৰু মানুহতো হয় বেলেগ। তোৰ সেইবোৰো বহুত কিবা কিবি মিছা সেয়া চলে ফ্ৰড। চলে আৰু আমাৰ এতিয়া মাহঁতৰ মাহঁতৰ বয়সৰ মানুহবোৰক। ফোন মাৰি পিনে কিবা লিংক এটা দি দিব, লিংকটোত ক্লিক কৰিবলে আপুনি ইমান পইচা জিতিলে ইমান টকা পালে। তাৰ পিছত বেংক একাউণ্টৰ পৰা পইচাবোৰ লৈ যায়। সেইবোৰ সেইবোৰ বেয়া এটা হৈ গৈছে ন।
এইবোৰ এইবোৰতো মানে এই বয়সীয়া লোকবোৰৰ লগত বেছিকে হয়। কাৰণ সিহঁতেতো ইমান নাজানে ন। আমাৰ বয়সৰ এইটো অলপ জানে আমাৰ আমি চাৰ্চ কৰি চাম কি হয় কি নহয়। তাৰ পিছতে যাম ন এইবোৰ লিংকলে। কিন্তু সিহঁতে একদম নাচাই পইচা বুলি ক'লে মানে গুছি যায় আৰু সেই বস্তুটোলৈ। কিবা চাগে ভালে হ'ব, কিবা চাগে এনেকুৱা কিবা বেলেগ টাইপ এনেকুৱা হ'ব আৰু তোৰ সেনেকুৱা
উম, হ'ম হ'ম।
এতিয়া মানে এই এক্সাম বোৰ যে হয় নে নিটবোৰ অ' সেই জি আৰ এফ সেই সেইবোৰৰ কাৰণে সেইবোৰ কাৰণে মানে ইউটিউব প্লেটফৰ্মটো এটা ভাল আৰু ইউটিউবত বহুত জানিব পাৰি, ক্লাছ ল'ব পাৰি সেনেকুৱা। বহুতেতো কিমান কিবা কিবা কিবি শিকি শিকাই থৈ দিয়ে আৰু এক্সামৰ কাৰণে ভাল আৰু এইবিলাক।
এতিয়াতো চাব গ'লে ছ'চিয়েল মিডিয়াটো বহুতৰ কাৰণে এটা অ' পইচা আজ্জাও জাগা হয়, য'ৰ পৰা সিহঁতে পইচা পায়েওঁ ন। এতিয়া ইউটিউব ইটিউবতে তই পঢ়ালে, যদি তই এনেকা ভিডিঅ' দি আছোঁ, তই পইচা পাবি। বা ইনষ্টা চিনষ্টাতো ৰিল চিল দিলে তই কিবা নহয় কিবা পইচা পাৱে ন তোৰ সেইটোৱে দি কাৰোবাৰ ঘৰো চলি আছে আনি চাব গ'লে ন। কিন্তু সেই আহি ঘৰৰ টো যে চলাই আছে বা সেইখিনি প্ৰয়োজনটো যে যেনেকে ব্যৱহাৰ কৰিব লাগে। সেইখিনি যে জানি আছে। সেই টো জানাতো দৰকাৰী ন। এতিয়া এটা সৰু ক্লাছ অ' ফ্ৰাইভ ছিক্সৰ বাচ্ছা এটাইটো ছ'চিয়েল মিডিয়াত কি হয়, কেনেকে চলাই, সেইবোৰ তই ইমান নাজানিব। তোৰ সেই বস্তুটো ন এতিয়া নাজানা বাচ্ছা এটাৰ হাতত যেতিয়া আমি দি দিম। বস্তুটোতো ভাল নকৰে ন বেয়াহে কৰিব।
সেইটোৱে সেইটোৱে। এতিয়া জানা মানুহবোৰে এইটোৰ পৰা লাভ ইনকাম কৰিয়ে আছে। সিহঁতৰ লাভেই হৈ আছে সিহঁতে অ নিজৰ মানে দৈনন্দিন বস্তুবোৰ যে ৰিল বনাই কিনে এনেকে দি দিয়ে তাৰ পিছত যে পইচা পায়, পাই কিনে আজি কিমান জনে মানে নিজৰ এটা ঘৰ বনালে কিবা বনালে কিমান ধনী হৈ গ'ল বহুবোৰ। এই এনেই চাই থাকিলে নহয় তাৰ ওপৰত ইনকামো কৰিব লাগে। কিছুমানে নিজৰ এই কুকিং স্কিলটো তাৰ পৰা বঢ়াব পাৰে। কেফে এখন খুলিছে তাৰ এডভাৰ্টাইজ এটা কৰি দিব পাৰে ইনষ্টাত হেনেকোৱা কথা। এতিয়া মানে কেফেখনো ভাইৰেল হৈ গ'ল এনেকুৱা কথা।
তাকে আৰু এতিয়া চচিয়েল মিডিয়াতটো চা এতিয়া আমাৰ এনে বেয়া নহয় চচিয়েল মিডিয়াটো। কিন্তু এতিয়া বাচ্ছাবোৰে যদি পঢ়া বাড দি পিনে চচিয়েল মিডিয়াতে থাকে। বা তোৰ অ মাক দেউতাকহঁতে বাচ্ছাবোৰৰ উপৰি ধ্যানটো নিদি পিনে ছচিয়েল মিডিয়াত বেছি ধান দি থাক সেনেকে। বেয়া হৈ যায় এতিয়া ভাব তই কৰবাত খাবলে গৈছ তই চব বস্তু ছচিয়েল মিডিয়াত দিয়াৰ দৰকাৰ নাই ন বা তই দে তই কৰৰবাত ফুৰিব গৈছ কিবা কৰিছ তই দুদিন পিছত দে য'ত বহিছ তাতে তই জাগাটো এৰি বা তই সেই অ সময়খিনি এৰি পিনে তই চচিয়েল মিডিয়াত আপলোড কৰি দি আছ যোনটো কোনোবা বেলেগে দেখা পাই চাগে তোৰ তোৰ পিছে পিছে আহি যাব পাৰে যোনটো তোৰ সুৰক্ষা হিচাপেও তোৰ কাৰণে বেয়া হয় ন! ত সেই বস্তুতটো মানুহে বুজিব লাগিব আৰু চাব লাগিব ন এতিয়া বহুত অ মাক দেউতাকে নিজৰ সৰু সৰু বাচ্ছাবোৰৰ ছবি তবি পিন্ধি ছচিয়েল মিডিয়াত দি দিয়ে। ত সেইটো পিছলে বেয়া হৈ যায় নহ এতিয়া বাচ্ছাটো কেনেকুৱা কি হয়! তাৰ গোটেই গুণাগুণ খিনি মানুহবোৰে গম পায়। যোনটো এটা বেয়া কথা, নজৰ নাগিব পাৰে বাচ্ছাটোক বাচ্ছাটোক কিডনেপ হৈ যাব পাৰে সেইটো চান্সেছ বেছি থাকে যে ক'ত থাকে বাচ্ছাটো ইয়াতে থাকে। ত আমি মানে সেনেকে বস্তুবোৰ নিজৰ ওপৰত নিজে মাতি লোৱা যেন হয় ন!
অ, অ, অ সেইটোতো হয়েই আৰু মানে ক'ত কেনেকুৱা মানুহ থাকে আজিকালি গম পোৱা নাযায়। কিমান টা আজিকালি কিমানেই কিমান অ চাবলে কাৰণে নিজৰ একাউণ্ট নুখুলি কিনে এটা মানে বেলেগ টাইপৰ একাউণ্ট এটা খুলি দিব খুলি কিনে এনেকৈ চাই থাকে সে কৰি থাকে ক'ত কি কৰোঁ নকৰোঁ এইবিলাক চাই থাকে। যাই কেনে কেতিয়াবা ওলাই দিব আৰু ঘপকে সেই মানুহজন। সেনেকুৱা কথা। কিমান এটা প্ৰব্লেম হৈ গৈছে এইবোৰৰ কাৰণে।
উম হুম হুম তাকে আৰু এতিয়া যদি তই যদি চাবলে যাও ছচিয়েল মিডিয়াত আমাৰ এতিয়া ছাত্ৰ-ছাত্ৰী সকলে পঢ়িব পাৰে। বহুত মানুহে বিজনেচ কৰে ছচিয়েল মিডিয়াত। ন যোনে দোকান দিব নোৱাৰে বা সেয়া সিহঁতে বিজনেচ কৰে সেইটোদি ভাল কৰা এইবোৰ বহুত ভাল চচিয়েল মিডিয়া এক ক্ষেত্ৰদি তই যেতিয়া তাতে বিজনেছ এটা আৰম্ভ দিবি তোক অকল তোৰ জাগাৰ মানুহখিনিয়ে নহয় বা তোৰ দেশখনৰ মানুহখিনিয়ে নহয় আন দেশ মানুহে চাব তোক আৰু তই সেইখিনি অডিয়েন্ঞ্চ যদি গোটাব পাৰ তোৰ ত ভাল সেয়া মানে আগবাঢ়ি যাব পাৰ ন, সেইটো ভাল হয়। কিন্তু তাতেও তই দেখিবি তাতেও বহুতে স্কেম কৰে, ফ্ৰড হয় তাতে। কিবা কিবি দিব লিংক, তাতে আমি ক্লিক কৰিব লাগিব পইচা দি দিয়া যায় বস্তুও আহি নাপায়। কিমান কি হয় সেইবোৰ কিমান বেয়া কথ থা হয় সেইবোৰৰ প্ৰতি মানে কিবা এটা থাকিব লাগে যে, সেনেকুৱা নহওঁক যাতে।
সেইটোৱে সেইটোৱে এতিয়া মানে কিবা এটা বস্তু নাজানিলে আমি ইউটিউবত চাৰ্চ কৰি চাব পাৰোঁ, গুগলত চাব পাৰোঁ সেইটো ভাল কিন্তু এটা। মানে কিবা এটা কিতাপৰ কথাই বুজি নাপালোঁ। ধুনীয়াকে এটা ফটো মাৰি কিনে ইউটিউবত দিব পাৰো বা গুগলত দিব পাৰো আমি বস্তুটো কি ধুনিয়াকে বুজাই দিয়ে সেইবোৰ কাৰণে ছচিয়েল মিডিয়াবোৰ ভাল আক বুজাই দিয়ে ধুনীয়াকে যেনেকে যিটো ভাষাত লাগে সেইটো ভাষাতে বুজাই দিব তোক। সেনেকুৱা কথা ভাল আৰু সৈটো আৰু ব্যৱসায় বোৰ কেনেকুৱা এটা গা ডেভেলপ হৈ আছে ব্যৱসায়বোৰ অনলাইনৰ যোগেদি এইটো। সেইটো ভাল। ঘৰত বহিয়ে কিছুমানে কি ভাল এটা ইনকাম কৰি আছে সিহঁতে। ঘৰ চলাবও পাৰে সিহঁতে। মানে বেলেগে কৰা দৰকাৰ নাই ঘৰৰ এজন মানুহে এনেকে কৰিকিনে বহুত ইনকাম কৰি আছে আজিকালি, ঘৰ-চৰ বনালে চবে। ডাঙৰ কথা
তাকে, দে দে হ'ব দে।